হেল্ল' শুনিছানে?
শুনি আছো, শুনি আছো।
কি কৰি আছা?
অ', মই আছো এতিয়া এনেই।
অহ ',
আপুনি কি কৰিছে?
মই এনেই আছো, খোৱা- বোৱা কৰিলা?
খোৱা- বোৱা কৰিলো, কৰিলো। আপোনাৰ খোৱা- বোৱা হ'ল?
খোৱা- বোৱা হ'ল অ', খালো এ ', খাই উঠি ওলাই আহিছিলো অকমান।
অহ', কোনফালে ওলাই গৈছিলে?
এ', তাত লগাইচো।
অ', হয় নেকি?
অ', তাৰপা ববিন কৰি আছিলো। এতিয়া বাৰিষা আহিলে যে পত, পথাৰলৈ যোৱাৰ আগত তাত জুতি লগাই কমপ্লিট হলেহে।
অ', হয় আকৌ। বাকী হেৰি, কি ঘৰত ভালেই চবৰে?
অহ ', ভাল- ভাল, অহ ', ভালে। তোমালোকৰ ভাল নহয়?
উম', ভালেই- ভালেই।
উম', এতিয়া ৰুমতে আছা নে?
ৰুমতে- ৰুমতে।
অ', পঢ়া- শুনা কেনেকুৱা চলিছে?
পঢ়া -শুনা চলি আছে আৰু ঠিকে থাকে।
আও ', অ,
কিবা -কিবি হৈ আছে আৰু চলি আছে।
আহ',
অ', চলি আছে বোলো পঢ়া -শুনা আৰু।
অ ', হেৰি কি ঘৰত ঠিক, কে আছে?
অহ ', ঘৰত ঠিকে আছে।
অ -অ
উম', আপ, কি ছোৱালী ঘৰলে আহিছিলে নি?
নাই- নাই -নাই অহা', হেৰি এইকেইদিন পুৰা টিউচন চলি আছে যে।
অহ ', তাই বা টেনৰ নহয়?
তেনৰ অহ ',।
অ', লোৱা ঠিকে আছে।
লৰা আছে, লৰা স্কুলত দিয়া নাই নহয় দিম হে সেই স্কুলত দিয়ালৈকে,
অহ ',
এতিয়া এই এই বছৰতো ঘৰতে আছ ট অহা বছৰ পৰা দিম আৰু
অ অ অ তাত কি গামোচা লগাইছে ছেনে কি
গামোচা নহয় চাদৰ
আহ আহ আহ
চাদৰ লগাই আছো চাদৰ ছখন লগাইছো এই বাৰিষালে ত ৰুবলে যোৱালে আজৰি হ'বগে
আহ হ হ হ হ
তাপা এতিয়া হেৰি আমৰ চিজন নহয় জানো আম খাব লাগে
আহ ফুল আম খাই আছে আৱ
অ অ আম খামে এতিয়া আমি আমত বহি বহিমে আৱ
অঁ কঁঠাল কঁঠাল
হা
কঁঠাল কঁঠাল বোলো
কঁঠাল কঁঠালটো পকা নাই কঁঠ কঁঠাল পকিবহে এতিয়া এই হাতৰ হেৰিয়তে কঁঠালৰ চিজেন আহিছেহে
অ অ অ অ অ অ হাত লাগিব নহয় আকৌ
অ হাত লাগিব আজি দুই তাৰিখ হ'লেই নহয়
উম হোম হোম হোম
উম
এই কি কয় এইটো আম ইয়াত আম চাম খাবলৈ নাই এইবোৰ কিমান দাম দি দি খাব
অ তাত আকৌ কিনিবা আকৌ লোকেল আমটো নেপায়ো নহয়
এ আম কাৰবাৰ ঘৰত গৈ পেলাই যদি আম ছিঙিবলে যায় পিটিবহে ধৰি লৈছোঁ আ আ আজি আজি খাবলে আম গোট খালে
অ' অ'হ এনে লোকেলটো পায়
লোকেল টো নাই কিনিবলে কিনি কিনিবলে আপোনাৰ কিনি খাবলে মানে আপোনাৰ চাৰিটামান আমতে এশ টকামান লয়
অ কিনা আমটো এই ডাঙৰ আমটোহে আৱ
অ ডাঙৰ আমটো সৰু সৰু পায় খালি বৰ দাম খাবলে নোৱাৰিয়ে বহুত দাম এ কেতিয়াবা খাব পাৰি আৰু এনেই আপোনাৰ কিমান খাব
অ' অ' অ'
বোলো মানুহৰ ঘৰত থকা আম ছিঙিবলৈ গ'লে পিটিবহে।
অ' অ'
উম
হেৰি আমাৰ এটা এতিয়া এইটোৰ আৰু চিজন আৰু তাতাত আৰু ক'ত আৰু এনে মানুহৰ ঘৰত গছ গ নাথাকে জানো গছ নাই।
আছে সেইবোৰ ছিঙিবগে নোৱাৰি নহয়।
নিদিয়েও নহয়।
নিদিয়ে নিদিয়ে হে সোমা বোলে ই আমাৰ গাঁৱত আপুনি সোমাই যাব পাৰে ইয়াত আকৌ মানুহৰ ঘৰ গেটখন পাৰ হৈ সোমাবলৈকে দিগদাৰ।
অ নিদিয়ে।
উম।
কতা আৰু হেৰি খেদিবহে।
খেদিব আহে সেইটোৱে।
উম উম।
চহৰ যে বৰ।
অ সেইটোৱে।
হুহ তাকে তাকে উম বা নাই নাই নাই ভাকিয়া মাছ। ক্লাছ হৈছে নাই।
মাছ এই জোৰ চাইছে জোৰ চাই পেলাই চাই মাগুৰ মা মাগুৰ গৰৈ পুঠি এনেকে ওলাই দুটা এটা।
অ', ঠিকে আছে, ঠিকে আছে, আজি ভাত পানী কিহে খালে?
ভাত আজি পাৰ'।
বাঃ।
কালি সেই ৰাতি পাৰ' মাৰি হে বনাইছিল, তাৰপা থৈ দিলো ৰাতিপুৱা ৰাতিপুৱা তাৰেই খালো।
অঁ।
এনেই সেই অইন নবনালো, সেয়া তা সোনকালে খালো ভাত, নহ'লে আকৌ গোন্ধাই যাব নহয় গৰমত।
অ' হয়, হয়, হয়, গৰম কেনেকুৱা পৰিছে তাতনো?
এ পোৰা গৰম।
অ' বৰষুণ চৰষুণ দিছে নাই?
তাত তাত চাগে আৰু বেছিহে গৰম গুৱাহাটীত।
এ ইয়াত গৰমৰ পৰা থাকিব নোৱাৰি, সিজি সিজি গৈছোঁ আৰু।
এতিয়া সেইফালে ফুৰিবলৈ যাবলে ভাল হৈছিলে, এইটো চাইডে ঠাণ্ডা জেগা চাইডে।
অ শ্বিলঙৰ ফালে
শ্বিলঙৰ ফালে
তাকে ভাবিছো কি কও জানো
একবাৰ ফুৰি অহা ভাল।
তাকে এবাৰ ফুৰি আহোগে নেকি।
অ'
শ্বিলং অৰুণাচল অৰুণাচল শ্বিলং ফালে মানে আপোনাৰ এ যাবলে পাৰি
উম ফুন আ সেই ফুৰাও এ এইকেইটা ছিজনেহে আও
এইকেইটা চিজনেই। এই গৰম বন্ধ হল হ'ব নহয় এতিয়া
অ' গৰম বন্ধ চিজেনতে।
উম
তাৰপা সেই ঘৰলে কেতিয়া অহা হব?
ঘৰলে জুলাইতে যাম নেকি জুলাই লাষ্ট।
অ' ইহঁতকেইটাও আহিব চাগে তেতিয়ালে? অ অ
উম
অহ অ তাৰ পৰীক্ষা আছই পই ক্ষা এতিয়া হ'ব নাই নহয়-নহয় চাগে।
পৰীক্ষা এই জুলাইত এটা আছে ইহঁত ইহঁতৰ আকৌ পৰীক্ষা চলি আছে নহয়।
অ
পৰীক্ষা ইহঁতৰ এই চৌবিশ তাৰিখে শেষ হ'ব আৰু
অ
উ
তাৰপিছত আৰু লাহে লাহে কিবা এটা চাক, হেৰি এটা সোমাই লব পাৰিলে আকৌ চাকৰি এটা
তাকে সেয়াও আকৌ সোমাই লোৱা পাছতো আকৌ সময়ে নাথাকে নহয়।
অহ', সেইটো সোমোৱা পিছত ৰক্ষা নাই আৰু
ক্ষা নাই আৰু জীৱনটোয়ে ৰক্ষ ক্ষা নাই আও
জীৱনটোৱে ৰক্ষা নাই, তাৰপিছত বিয়া পাতিব লাগিব।
গৈ গৈ সেই হে পইণ্টৰ সেইটোতে পাইগে
সেইটোতে পাইগে আৰু পইণ্ট
অ', সেইটো হোৱা পিছত আৰু ৰক্ষা নাই ইফালে ইন নিজৰ মানুহ। লাক এইফালে হেৰি কৰিবলে নহ'ব গে গে আৰু তাৰ পৰা আকৌ মিতিয়ে আৰু সন্তুষ্ট কৰোতে যাব।
মই নাপাতো বুলিয়ে ভাবিছোঁ বিয়াৰ পাত বিয়া বাৰু
না বৈৰাগী হবা নেকি?
অ',।
বিয়া নাপাতিলে আৰু বৈৰাগী হোৱাই ভাল আৰু তেতিয়া পইচা পা পাতিও দৰকাৰ নাই।
তয়ে সেইটোকে কওঁ নেকি।
তাকেহে আমিও সেইটোকে কৰিলো হেঁতেন, এতিয়া আৰু সুশান্ত প্ৰথমতে ভুল লৈ ললো আৰু হাঁহিছে আকৌ
সেইদিনা আমাৰ মা-মা হত আপ আপোনালোকৰ ঘৰলে গৈছিলে?
অ', অ',
অ', তাকে মই ফটো দেখিছিলো
অ', মায়ে হেৰি এত গোটেই কেইটা
অ', অ', কিবা পুৰস্কাৰ পাইছে বোলে, আকৌ কিবা পালে নেকি?
নহয় কাব্যশী বতাহ পাইছিলে যে
অঁ
বেছি বটা পালে তাৰপিছত অসমৰ ভিতৰত দ্বিতীয় স্থান পাইছে কিবা এটাত হেই কত আছিল তো মৰিগাঁও নে ক'ত
অ হয় নেকি অ বাকী আপোনাল এই হেৰি বোলো আপোনালোকৰ এইখন কি আছিলে হে নামঘৰত যে হৈছিলে সমাৰোহ ঠিকে থাকে গ'ল
অ হ'ল হ'ল অ সোণালী জয়ন্তী হৈ গ'ল
অ অ সুণালী জন আছিলে অ
উম উম তাপা সেই মাহঁত তালৈ গ'ল মানে সেইকাৰণে গ'ল আকৌ মাহঁতে যাম যাম বুলি কছে বো বৰ লেইদিনতে যাওঁ বুলি তাৰপা আকৌ কবিতা পুথি এখন আকৌ এতিয়া উলিয়াব যোৰহাটত
অ আকৌ উলিয়াবা নেকি?
উম তাৰপৰা সেই কা কাব্যিক কিবা কাব্যিক পেঞ্চন নে কি সেইটো দিম পাব মানে মায়ে
অ অ সেইটো সেইটো কি চৰকাৰে দিয়ে
সেইটো চৰকাৰে দিয়ে অ বাৰ হোজাৰকে দিয়ে হেনো
অ ঠিকেই সেইটো এপ্লাই এপ্লাই কৰিব লাগে নহয় চাগে
অ সেইটো সেই উঠি যোৰহাটৰ কিবা নিদৰ্শন গোষ্ঠীয়ে কিবা এটা কৰি দিব
অ ঠিকে আছে তেতিয়াহলে
উম সেইটো কৰি দিব সেইটো পালো ধেৰি
অ তো সেইটো কৰালে মানে আচলতে এইটো পাবও লাগে ই এইবিলাক চৰ্চা কৰি থকা মানুহখিনিক সেইবিলাক দিবও লাগে।
দিব লা উম সেইটো
হে হে আৰু আৰু মানে মানুহ ওলাই ওলাই গৈ থাকিব
সেইটো কথা
উম এতিয়া এই অসমীয়া চিনেমা খন চাব যাব নাই।
চিনেমা চাবলৈ যাম ভাবি আছো
অ যাওক যাওক চিনেমাখন বঢ়িয়া হৈছে
তাকে আমাৰ লিডাৰক কৈ আছো
অ লিডাৰ কি কৰিছে
লিডাই ৰ'বচোন ৰ'বচোন কৈ আছে
অ আমাৰ আমাৰ ইউনিভাৰ্চিটি হেৰিহে এই চনিয় ছিনিয়ৰেহে বনাইছে ইউনিভাৰ্চিটি
অ অ সেই তাকে কৈ আছ তাক বোলো ব কওঁচোন ক নাই লিডাৰ গুৰুত্বই দিয়া নাই বলচোন চাই আহো বোলো।
আহ মাকো লৈ যাব
সময়ো মিলাব পৰা নাই বাৰু
অ মিলাওক মিলাওক চিনেমাখন বহিয়ে
উম
উম
তাকেহে চাবগে লাগিব।
অ চাই আহিব চাই আহিব।
উম
ঠিকে আমি চালোঁ বাৰু
অ ভালনে?
এ বঢ়িয়া-বঢ়িয়া। বহুত ভাল লাগিলে। পা
চবে চাব পৰা আৰু
চবেই চাব পৰা আছে। চাবপৰা।
অ',
এক্টিং মানে বৰ বেলেগ ধুনীয়া এক্টিং কৰিছে।
অহ',
উম' আমাৰ হেৰি ইজন চেক্ৰেটৰী আহিছে নাই ঘৰলে।
কোনজন বা?
এই আপোনালোকৰ সমাৰো অ' কিটো সোণালী জয়ন্তী ছেকেটৰী।
সোণালী জয়ন্তী চেকেটৰি অ' ইজন এই হেৰিয় নেটৱৰ্কৰ জন।
অঁ নেটৱৰ্কৰজন।
নেটৱৰ্কৰ জন অহা নাই।
দেখজন ঘৰলে অহা নাই নকি? অ'
আহিব চাগে।
অঁ',
বাৰু দিয়া।
ঠিক আছে, ঠিক আছে বাৰু। হ'ব।